হেল্ল'।
হেল্ল'
অ', কি কৰিছোঁ?
এচ, এনে আছোঁ। তোই ক?
উম, মই এনে আ চো, খোৱা-বোৱা হ'ল?
হ'ল খোৱা-বোৱা।
উম। কি বনালে আজি?
মাটি দালি। আলু ভাজি। ‌ তাৰ পাছত অ অ', ভেবেলিলতা বৰা।
উম। ভাল লাগে, ভেবেলিলতা বৰা খাই। উম, ভাল লাগে খাই। কেনেকে বনাই, মোক মই হেৰি, মায়ে বনালে কি আজি। জিকা, থেকেৰা টেঙা দি তৰকাৰী বনালে ৰি ৰূপচন্দা মাছেদি।
উম।
সেয়াই। ভেন্দি ভাজি এটা। আচাৰ ললোঁ। তেনেকে খালোঁ।
উম।
এই ভেবেলি ভেবেলিলতা চাহ, বৰাটোৰ ৰেচিপিটো কচোন মোক ময়ো শুনো।
এই ভেবেলিলতা, তাৰ পিছত নৰসিংহ পাত-চাত দি পলাই ধুনীয়াকে। আদা-নহৰু তাৰপিছত জলকীয়া, পিয়াজ দিবও পাৰো, নিদিবও পাৰো। সেনেকে পেষ্টটো বনাই পেলে ধুনীয়াকে মিক্সিত পিছত তেলত ফ্ৰাই কৰি দিব লাগে। কি আৰু?
অ নিমখ কিমান? নিমখ-নিমখ জলকীয়া দিয়া যায় ন?
উম উম
অ সেয়া, ভাল লাগিব চাগে খাই?
ভাল লাগিব মানে কি? বহুত ধুনীয়া লাগে।
অ-অ
এইবিলাক বৰা খাই ভাল লগা হৈছে আউ। সেইদিনাখন কলদিল কিনিছিলো। কলডিলৰ বৰা, সেই ফুলকেইটা উলিয়াই উলিয়াই
অ ভাল লাগে, কলডিলৰ বৰা খায়। কিবা বেচন দিয়নে হে বৰাটোত?
এ সেই কলডিলতো দিব লাগিব কিন্তু।
অ কলডিলতো লাগিব, ভেবেলী লতা আদা- নহৰু। পিয়াজ, নৰসিংহ পাত এইকেইটাই ন? পেষ্ট কৰি কেনে পিচি লৈ পিনে এনেকে ভাত ফাই মানে হেৰি কৰিলে হ'ল আৰু বৰা বনালে হ'ল আউ
উম
অ, অ ভাল লাগিব খাই পিনে।
সেইটোৱে
পাইছো খাই হলেও তেনেকে বনাই পোৱা নাই।
আকৌ বুট, মগু বৰাটো
অ বুট, মগু বৰাটো ভালেই লাগে। এই আমি খানা খাওঁতে খাইছো।
সেইটোৱে
উম
ভাল বস্তু এটা খোৱালো মই।
উম ভাল লাগিলে খাই।
উম
খুৰি ক'ত, কি কৰি আছে? অ মন গৈছে। কৰবাত অকণমান এতিয়াত এতিয়া ঠান গৰম ইয়াত। বহুত গৰম দিছে
হেই সেইকাৰণে শ্বিলং-তিলং যাব মন গৈছে, উম আজি ইমান গৰম কলেজত ইমান অশান্তি আ
তাকেই তো'। শ্বিলঙতে ঠাণ্ডা ন ভাল লাগে আৰু অকমান পৰ্যটক টাইপৰ হয় ন পৰিৱেশটো সেইকাৰণে বেছি ভাল লাগে আৰু বাকী এ হে অ টাৱাং অ যাব পাৰি টাৱাঙতো ভাল লাগে টাৱাঙতো এতিয়া বৰফে পৰি আছে চাগে এতিয়া অলপ ঠাণ্ডা নৰ্মেল হৈছে চাগে বেছিভাগ বৰফে পৰি থাকে টাৱাঙতো ভাল লাগে বোলে গৈ শুনিছো
দেখিছো ভালেই লাগে ন নিজহে যাব পাৰা নাই
উ উম অ'।
আহ
তাকে বৰদোৱা প্ৰকল্প চাবলৈ গলি
নাই যোৱা এতিয়ালৈকে দেই, কলেজত যেতিয়া পৰীক্ষা শেষ হৈছে নহয়, এতিয়া চাগে যাব পাৰি অ'।
অ', যোৱাই নাই মইয়ো, বনোৱাৰ পৰা। দেখিছো হুল তাল বহুত ডাঙৰ ডাঙৰকে বনাইছে
উম
যাব লাগিব বহুত ভাল কাম এটা অ পাৰি কিন্তু।
উম
বহুত ভাল, হেৰি এটা প্ৰকল্প এটা বনালে।
তাকে
আমাৰ সিদিনাখন হেৰিত গৈছিলো নহয় কৈছিল ন তোক পুতলা যে হেৰাই থৈ আহিছিলো। ইফালৰ পৰা সোমাই বৰ খোজ কাঢ়িব লগীয়া হল। পালো, পিছদিনাখন গলো ন। এ আৰু ইয়াৰ লগত বাইকত গ'লো গৈ পিনে মানে আধা মান ৰাস্তাতে পৰি আছিলে একো নহল যেনিবা মই বোলো গাড়ীয়ে বলো আকৌ চে পিলে নেকি নহল জেনী বা একো
উম।
ভালে বোলে পালো
হব মই ভাবিছো পুতলা এটা তলিব লগা নাই ত আকৌ যে
এই নহয় ভাল পাওঁ নহ
অ
ভাল লাগে বহুত সৰু হয় পুতলাটো কিন্তু বহুত কিউট হয় মানে বহুত ভাল লাগে চফ্টো নহয় কাপোৰ পিন্ধো পুতলা ভাল লাগে মই ফটো দিম ৰহ তোক
উম দিবি
এতিয়া ভণ্টি কত
আছছে ঘৰতে
খোজ কাঢ়িবলৈ নাহ নেকি
খোজকাঢ়িবলৈ ভাল
আহ নহলে আজি অ ইয়াতে আছো মই
পাই যে যাব লগা নে অকন দেৰিকে
আহ মই কালি মামু জন্মদিন আছিল যে কেক বনালো যে আজি যোৱা গৈ কথা আছিলে চত মা মানে আজি নোৱাৰা হ'ল অসুবিধা হ'ল কোনো নাই ন সেইটো কাৰণে মানে মই কিয় ৰখালে মই থাকি দিওঁ বোলো সেয়া অলপ কত নোৱাৰা হ'লেহে এতিয়া ৰুমতে বাগৰি আছে বিছনাতে
উম
হে ৰাতি সাঁজটো বনাম আৰু
উম
এ এতিয়া অলপ মনটো বোলো অকমান ঠাণ্ডা কৰি লওঁ গৰম দিন যি হে আহঁ যদি নহলে আহিব অকনমান খোজ কাঢ়ি আহিম ভালো লাগিব শৰীৰৰ কাৰণেও ভাল খোজ কঢ়াটো
এছ এনেই শকত হৈ হৈ গৈ আছো সেইটোয়ে জানিলো জীৱনত
হয় হয় উ
মায়ে ভালে পাব খোজ কাঢ়িব যোৱা বুলি
অ তাকেই পিছপিনৰ পৰা আহিবি আৰু আমি এনেকে অলপ যাম। লাগিলে আমাক পুখুৰী ফালেৰে খোজ কাঢ়িবলৈ গলেও ভাল হ'ব। পানী বটল এটা লৈ লম লাগিলে।
অকণ সোনকালে যাব লাগিব। সেইখিনি আন্ধাৰ হৈ যাব নহয়।
নহলে আ, এতিয়া কেইটা বাজিছেনোঁ লাহে-ধীৰে ওলাবি আৰু হয়।
উম।
উম।
কেইটা বাজিছে এতিয়া।
উম।
গৰম লাগিছে। ধেত, বহুত
অ, গৰম দিছে আকৌ বহুত।
মই চুতাল সাৰি আছো
উম, মই এতিয়া এনে আছো আৰু
উম।
অলপ পাছৰ পৰা ৰান্ধনী ডিউটিত লাগি যাব লাগিব। ৰান্ধনী কামত।
উম, হ'ব দে একো নহয়। মানুহ আছে দে হেল্প কৰি দিব।
অ, ৰাহুল আছে বাৰু কাটা-কুটা চব সিয়ে কৰিবই।
উম।
উমহ।
অ', অ, মুঠতে অমিতা এটা পকি আছিলে। গোটেইটো চৰাই খাই আছ
অ। আমাৰ লিৰিক লৈ যাম দে ৰাস্তাত।
উম, লৈ আহিবি ভাল লাগিব।
উম, ফুৰাবলৈ লৈ যাম তাইক উ।
হাহ।
ধান মেলি দিছিলে। বৰষুণে এজাক দিব লাগে আৰু হয় নে নহয়।
এনে বৰষুণতো তেনেকুৱা কৰিয়ে আছে। দিব চাগে।
দিব, কালিলে মানে বৰষুণ দিব ধাৰাষাৰ বৰষুণ এজাক মুঠত দিব। কে-কেতিয়াবা হয় ন চাৰি-পাঁচ দিন একেৰাহে ৰ'দ দি দিয়ে যে
অ', এ-এতিয়া একেৰাহে তিনদিন-চাৰিদিন ৰ'দ দিয়া নাই।
উম। কালিও ৰ'দ দিছ ছে আজিও ৰ'দ দিছে পৰহিও ৰ'দ দিছিল নেকি।
উম।
পৰহি নাই দিয়া নে দিছিলে পাহৰিছোঁ।
সে দিছেও, এইকেইদিন পুৰা ৰ'দ দিছ
অ', পৰহিও দিছিলে দে। সেইয়াই এতিয়া
হাহ।
বৰষুণ এজাক দিয়ক আৰু ভাল লাগিব বৰষুণ যাক দিলেও।
মাম বা আহিব পাৰিবনে?
কত, তাই ইয়াতে আছে। খোজ কাঢ়িব যাব নোৱাৰিব। অঃ, মানে যিমান নহওক হেৰি, মাথা চাথা ঘূৰাই যাব ন।
এইটো ব- বয়- অৱস্থাত
হুম, আমি ক'তে দি কৰিম? অই দেউতাই কথা এটা সুধিছে। অ', অ', উম।
অ', দেউতাই কিবা কৈ আছিল?
অ' কৈ আছে কিবা এটা।
উম।
বাদ দে দে।
অ', বাকী এতিয়া কি কৰি আছ'?
আইনাখনৰ ওচৰত আহিছো অকণমান। চুলি কিডাল চাইছো। লটকৌ হৈ যাব নেকি তাকে ভাবিছো।
উম, তাকে। মোৰো সৰিছে ছে বহুত চুলি। এই গৰম দিছে যে, যোৱাবাৰো মনত নাই? গৰম যেতিয়া বহুত বেছি যি গৰম দিয়ে ন, ঘামি ঘামি যিমান ঘামো তিমান চুলি নসৰে! মোৰ কালি পাইছো মই কালি মাথা এতিয়া আচুৰিছো ইমান চুলি সৰিছে মই বোলো কি হৈছে? যে, পিছত ভাবিছো মানে গৰমত ঘামিছো ন। সেইটো কাৰণেই চুলি বহুত সৰিছে মাথা আচুৰিলে আগতে মানে কমকে সৰে যদিও এতিয়া বেছিকে সৰা হৈছে।
হুফ কলেজত থাকিব নোৱাৰি দেই সঁচাকে গৰমত বহুত।
যিহে গৰম পৰিছে। নাই মই যোৱা নাই।
সেইদিনাখন মই কৰিণাহঁতৰ কিবা দেখিছিলো অ'। সিহঁতৰ মাত্ৰ মেজৰ তিনিজনী।
অ', তিনিজনী।
এঃ ভালে হৈছে বাৰু সিহঁতকে গোটেইখিনি গুৰুত্ব দিয়ক তথাপিও ভাল নালাগে ন, তিনিজনী মাত্ৰ। কিন্তু, সিহঁতে ফটো যে উঠিছে মেমৰ লগত সেয়া, এখন এখন ফোনতে পুৰা মানে এজনী এজনীকে ধুই পেলাই মানে এখন ফটো হৈ আছে আৰু ধুনীয়াকে মুখকেইখন ধৰিব পাৰি।
উম উম হয়। বাকী ভাইটি ভাইটি ক'ত?
ভাইটি ঘৰত নাই দেই সি। গ'ল চাগে খেলিব কৰিব কৰবাত। বাৰু।
শ্বিলং যাব পাৰি কিন্তু আমাৰ হেৰি গুৱাহাটীৰ এক'লেণ্ডলৈয়ো যাব পাৰি। আমাৰ অসমৰ অসমৰ ভিতৰত ভিতৰৰ এক'লেণ্ডটোয়েটো আমাৰ কাৰণে বহুত হেৰি নহ যথেষ্ট নহ।
উম।
হম হম।
কাপোৰ-চাপোৰ নাই যে খালি।
সেইটোৱে আৰু।
আকৌ এক'লেণ্ড গ'লে কাপোৰ কিনিব লাগিব তেনেকুৱা।
আমাৰ আপাৰ আছামৰ ফালেও কিন্তু ঠাণ্ডাই দেই। ডিগবৈ ফালে।
মোৰ কাজিৰঙা চাজিৰঙাহে যাব মন গৈছে।
নাই এইটো গৰমত কাজিৰঙাত গ'লে জীপ চাফাৰী কৰিবলৈ অসুবিধা হব।
অ মানে তেনেকুৱা ভাল বতৰ এটাত। কিন্তু ৰাতি চাগে তাত ঠাণ্ডা পুৰা।
উম হ'ব পাৰে।
উম।
বাৰু দে ঠিক আছে নহ'লে অ তই আহ আৰু উলাই।
উম উম।
উম ঠিক আছে।
হ'ব দে উম উম হ'ব দে।